হেল্ল'
অ', কাম বন্দ কৰি আজয় হলা?
অ', আজৰি হলো ভাল খবৰ?
অ', ভালেই।
অ',
মই এই হাঁহ কেইটাম অ হাঁহ কেইটামানক মানে দানা দিবলৈ আহিছো যে।
অ' অ' হাঁহ কি এনে
নাই ঘৰতে। ফ্ৰম নহয় এই ঘৰতে পুহিছোঁ চাৰি পাঁচটামান আছে। আপুনি আহিলে মানে সিহঁতে ওচৰ চাপি আহে কিবা দিবলৈ আহিছো বুলি।
অ-অ,
উম,
অ '।
মানুহ জনে দেখিলে মানে পাক পাক মাত
মান দিয়ে আৰু অ'।
কিবা দিবলৈ আহিছোঁ বুলি গম পায় যে।
তাকে অলপ কণী-চনী ওলাই থাকে চাগে ন।
অ' কণী চণী ঘৰৰে
অ', ভাল তেনেকে হলে ন ঘৰৰ বস্তু কেইটা পোৱা যায় খাবলে।
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'